হেল্ল। তই ফোন কৰিছিলি অথনি?
অ।
কিবা আছিলে নি? এ ইনেই বঢ়ি আছো কি কৰিবি আও।
উম।
অ।
কাৰণে ফোন কৰিছ।
অ অ। কি আছিলে বা?
এই পাম অইলৰ খেতি অলপ পাম অইল অলপ লগাও বুলি ভাবিছিলো।
অ অ। কি মাটি আছে নে কি তহঁতৰ?
আছে মাটি-চাতি হাল চাল বোৱালো বাও।
অ।
তাৰ পিছত এতিয়া কেনেকে কি কৰিব লাগে মই বোলো তই জানা বোলো অকমান বোলো
পাহাৰ পাহাৰ মাটি নে ইনে নাই এনে ভৈয়ামৰ মাটি?
ভৈয়ামৰ মাটি পাহাৰৰ মাটি নহয়।
এনেই পৰি আছে মাটিবোৰ মানে।
উম।
কথাই ভাবিছো তেতিয়াহ'লে।
মই বোলো তই বোলো এইবিলাকত লাগি থকা মানুহ তোৰ তহঁতক কৰিও থৈ আছে কেনেকে ক কি নক বোলো কি কি কৰিব লাগে নালাগে
ভাল কথাই ভাবিছ আজিকালি দেখোন চৰকাৰে দেখোন পামঅইল এইবোৰ খেজুৰ খেতিৰ ওপৰত একদম অত্যাধিক গুৰুত্ব দিছে।
আমাৰ অসমৰ মাটি জলবায়ু উপযোগী বুলিও কৈছে কৃষি বিজ্ঞানীসকলে।
অ'। এইবোৰ কেনেকে কৰিব লাগে মানে কি কৰিব লাগিব? মানে ৰোৱা মেলাতো কেনেকে কি কৰিব লাগে?
এ তো তে ৰোৱা মেলাতো ইজিয়ে এইবোৰ সৰিয়হ খেতি বা কিবা খেতিতকে অত্যাধিক লাভ আছে।
উম।
এইবোৰ ধান বা সৰিয়হ ব ধান বা সৰিয়হ খেতি হ'ল বছীয়া খেতি। বতৰ বেয়া হ'লে বানপানী হ'লে গোটেই কষ্ট পানীত পৰে, কিন্তু পামআইল তেনেকুৱা নহয়নহয়। কদম দীৰ্ঘম্যাদী বিনিয়োগৰ খেতি, তই এবাৰ পুলি ৰো পঁচিছৰ পা ত্ৰিশ বছৰলৈ ইয়াৰ ফল পায়ে থাকিবি।
পুলি মানে এনেকে গছ পুলি ৰৰুৱ আগতে ৰুব লাগে নেকি?
হা।
পুলি গছ পুলি ৰোৱাৰ আগতে ৰুব লাগে নেকি ন?
চাহ পুলি ৰোৱা দিয়ে ৰুব লাগে, এবাৰ পুলি ৰোৱাৰ পিছত চাৰি পাঁচ বছৰ পিছত গছত ফল লাগিবলৈ আৰম্ভই কৰে আৰু।
অ'।
আৰু এ বিঘা মাটি ধান খেতিত যিমান লাভ হয় তাতকে পামআইলত বেছি লাভ হয় ন। আৰু ইয়াত একদম পুৰা গোলকীয় বজাৰ চাহিদা অত্যাধিক বেছি।
অ'।
আমাৰ দেশত যি তেলৰ নাটনি তাৰ বাবে ইয়াত বিক্ৰিৰ কোনো চিন্তাই নাই।
অ'। পাম অইলৰ পৰা ৰিফাইনটো নবনাই জানো?
ৰিফাইনতেলেই বনায়া অ'। সেই মাটি চাাটি হাল বালেই নেকি?
হাল চাল বোৱাই থৈ দিয়া আছে।
এই ওখো পানী জমা নোহোৱা মাটি নে?
অ'।
পানী জমা যদি হয় আকৌ নহ'লে পানী জমা হ'লে আকৌ ড্ৰেন খান্দিব লাগিব মাজে মাজে।
এই পানী তেনেকে জমা নহয়, পানী জমা হয় মানে পানী হ'লে মানে আকৌ পতককে নাইকিয়াই হৈ যায়। তেনেকে যোৱা মা হৈ নথাকে।
উম এ হেক্টৰ মাটিত এশ চল্লিশতকৈ এশ চল্লিশ জোপাতকে মানে বেছি পুলি ৰুব পাৰি। একেবাৰে বেছিকে ৰুও বুলি কলে এশ ষাঠিজোপা।
কিমান মান দূৰত্বত ৰুব লাগে?
এই ন মিটাৰৰ আঁতৰে আঁতৰে ৰুব লাগে ত্ৰিভুজ আকৃতিত। যাতে গছবোৰ মানে গছবোৰে পৰ্যাপ্ত পৰিমাণে সূৰ্য ৰশ্মি পায় মানে তেনেকুৱা ষ্টাইলত ৰুব লাগে ন মিটাৰ আঁতৰে আঁতৰে। এটা পুলিপা ইটো পুলিলে ন মিটাৰ, ইটো পুলিবা সিটো পুলিলে ন মিটাৰ।
গা গাত গাতটো কিমান দকে খান্দিব লাগে?
গাতটো দুফুট দ, দুফুট বহল।
উম।
তেওঁ খৰচৰ কথা কবলে গ'লে
উম।
প্ৰথম তিনি, চাৰি বছৰত সাৰ দিয়া, মাটি চফা কৰা তাত কি খৰচ হয় আও। অ চৰকাৰে এইটো চাবচিডি দিয়েই পাম অইলৰ আঁচনিৰ অধীনত। ৰাজ সাহাৰ্য দিয়েই আছে।
উম।
চাৰি বছৰলে চাৰি বছৰ মানলেটো উপাৰ্জন নহয় বাৰু দেই। তাৰপিছত উপাৰ্জন হৈয়ে যায় আও।
সেইবোৰ চফা-তফা কৰি থাকিব লাগিব নহয় হয়নে?
চফা কৰি থাকিব লাগিব, হাবি গজিলে হাবি কাটিব লাগিব, আকৌ ভিটামিন মাৰিব লাগিব, মেডিচিন মাৰিব লাগিব।
আকৌ পানী পানীও দি থাকিব লাগিব নহয়?
পানী সময়ে সময়ে দি থাকিব লাগিব খৰাং বতৰত নহ'লে ফুলবোৰ শুকাই যাব নহয় আকৌ ফুল ফুলিলে।
উম।
আৰু মাজৰ খালি ঠাই খিনিত পাম অইলৰ এটা কথাই ভাল গছবোৰ ডাঙৰ নোহোৱালৈকে মাজৰ খেল ঠাই বোকত মানে আদা, হালধি, বিভিন্ন ধৰণৰ শাক-পাচলি, মাহজাতীয় শস্য, কল তেনেকুৱা ধৰণৰ খেতিবোৰ কৰিব পাৰিবি নহয়।
অ।
যেতিয়া চাৰি বছৰৰ মূৰত লাগিব তেতিয়ালেকেটো তই এইখিনি খেতি কৰিয়ে থাকিব পাৰিবি। সেইখিনি খেতি পৰাও পইচা আহি থাকিব আৰু গছকিজোপা যত্ন লোৱাও হৈ যাব।
ইনেই কিমান মান ওখ হয় নো?
তিনি কি চাৰি বছৰ মানটো প্ৰথমতে পাম অইলৰ মাজত জলকী কীয়া কৰিলো অলপ, অলপ হালধি কৰিলো। তাৰপিছত এতিয়াহে যেনিবা পাম অইল খিনি ডাঙৰ হোৱাৰ পিছত মই এইবোৰ এৰি দিছো।
ওখ কিমান মান হয় বাৰু?
এ ওখ নহয়।
অ।
প্ৰাপ্তবয়স্ক মানে এজোপা পাম অইলত প্ৰায় দুশ, আঢ়ৈশ লিটাৰ পানী লাগে এদিনত।
উম।
অ সেইবোৰ যি খৰাং অঞ্চলৰ পানীৰ অভাৱ হয় সেইবোৰ খেতি কৰিলে কিন্তু এটা কথাই বেয়া ভূগৰ্ভৰ পানীৰ স্তৰ তললে নামি যায়। এইখিনিটো অত্যাধিক পানী খাই মানে এই পাম অইলে।
পানীৰ লেভেলটো কি কমি যায় নেকি?
উম।
অ'।
আমাৰ ইয়াত বাৰু সেইটো কথাটো সুকীয়া বাৰু ইয়াত প্ৰচুৰ বৰষুণ হয় না।
উম।
আৰু যদি ত যদি জলসিঞ্চনৰ কিবা ব্যৱস্থা আছে বৰষুণৰ পানী ধৰি ৰাখিব পৰা বা নদী বিলৰ পানী যদি তহতৰ যদি ব্যৱহাৰ কৰিব পা সুবিধা আছে তেতিয়া বাৰু ভূ গোবৰ পানীত একো চাপ নপৰে।
উম। তাকে এতিয়া এনে এ পাঁচ বিঘা মানত কিমান মান ৰুব পৰা হ'ব।
এ এক হেক্টৰত সেয়া এশ ষাঠি জোপা আমাৰ ৰুবই পাৰি নহয় তেতিয়া তেনেকে হিচাপ কৈ চালে হ'ল আৰু ন মিটাৰ আতৰে আতৰে ৰুই ই যাবি যিমান ৰুব পাৰ সিমান ৰুই দিবি আৰু।
অ'।
আৰু বেচিবলেতো কোনো চিন্তাই নাই এইবোৰ ঘৰৰ পৰাই লৈ যাব সি তেনেকুৱা ফেক্টৰী আছে।
উম সেইটো বাৰু সেইটো বাৰু কথা পতা আছে সেইকাৰণে বাৰু কওঁ বুলি কৈছোঁ। উম।
আৰু ফলবোৰ মানে এইবোৰ পামৰিও গুটিবোৰ কটা চৌবিশ পৰা আঠচল্লিশ ঘন্টাৰ ভিতৰত কিন্তু সেয়াত দিবই লাগিব আকৌ। ৰিফাইন মানে ফেক্টৰীলে নহ'লে বেয়া হৈ যায় গুটিবোৰ ওজন কমি গুচি যায় নহয়। তেল কম ওলাই।
এটাত কিমান মমান আৰু কিমান তেল ওলায়।
এ কিমান তেল ওলাই ত সেইটো সিহঁতে উলিয়াব ফেক্টৰী ওলাব। কিন্তু এটা গুটিত একেবাৰে হাইচ্ছ আমাৰ ডাঙৰ হৈছে আঠচল্লিশ কেজি এটা গুটিত
এটা গুটি
অ', আঠচল্লিশ কেজি পঞ্চাশ কেজি হাইস্ট ডাঙৰ হৈছে। এক কুইণ্টেলত বাইছশকে দি আছে এতিয়া বৰ্তমান। তেতিয়া দুটা গুটি উঠাই দিলে দেখোন বাইছশ টকা।
কুইণ্টেলত বাইশ হৈ আছে নেকি এতিয়া?
উম, উম, নিৰ্দিষ্ট জিলা সমূহৰ পৰা মানে, খেতিয়কসকলৰ পৰা আকৌ হেৰি কৰে নহয় ঘৰৰ পৰাই উ কোম্পানীবোৰকে লৈ, লৈ যায়হি, গাড়ী আহি বাগানৰ পৰা।
উম।
ফলটোতো দালালে । কিবা এটা ভয় নাথাকে আৰু সেইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিছে দাম। তাৰ মাজত কোনো দালাল সোমাব নোৱাৰে আৰু পোনপটীয়াকৈ তোৰ বেংক একাউণ্টতহে পইচা সোমাব।
অ'। উম। এ, এবছৰত পাছত এবছৰত কিমান মান প্ৰফিট হ'ব বুলি ভাবা?
তহঁতেৰ ভালকে খেতি-বাতি কৰিলে ভালকে হ'ব যদি প্ৰতিপাল নকৰ, জাবৰ-জোঁথৰ কৰি থ' তেতিয়া ফল নহ'ব। একদম পাম অইলৰ খেতি কৰিবলৈ ধৈৰ্য্য, পৰিশ্ৰমো লাগিব দেই। গছবোৰত বেমাৰৰ পোক-পৰুৱা লাগিবলৈ দিব নালাগিব।
বেমাৰ-চেমাৰ হয় নেকি কিবা?
হয়তো, কেলেই বেমাৰ নহ'ব আকৌ।
কেনেকে হয লক্ষণবিলাক কেনেকে গম পাম?
এইটো বিশেষকে গড় পোকে ধৰে, একদম বহুত ক্ষতি কৰে এইটোৱে।
উম।
আকো সেইয়া তহঁতে পুলি লগালেই এঠেক মানে বিজ্ঞান কেন্দ্ৰৰ মা মাতিলে নহয়, তহঁতক বুজাই দিব কি কি কৰিব লাগে, কেনেকে পোক লাগে বা গছজোপাত কি হয়, পাতবোৰ মানে সৰু সৰু হৈ গুচি যায়, পাতবোৰ ইনেই নাই নাৰিকল পাতৰ নিচিনা ডাঙৰ ডাঙৰ হয়। পাতবোৰ সৰু সৰু হৈ গুচি গ'লে, গছজোপা মৰি গুচি যায় সেইবোৰে তেনেকুৱা ধৰণৰ পোকেই।
উম।
প্ৰথমতে পাঁচ বিঘা মানত আৰম্ভ কৰ, তাৰ পিছত বহল কৰিবি যদি মাটি আছে।
এতিয়া বাৰু প্ৰথমতে সেই পাঁচ বিঘা মানত কৰিম বুলিয়ে ভাবিছো আৰু পাছত বোলো চাই লওঁ কেনেকুৱা কি হয়, কি নহয়, লাভ হয় নে নহয় যদি হয় তেতিয়া আৰু মানে তে তেতিয়া আৰু বেলেগকে আকৌ কৰিম বুলি কৰিম আৰু তেতিয়া।
নহয়, প্ৰথমতে পাঁচ বিঘা মানত কৰি ল তেতিয়া পাঁচ বিঘা মানত যেতিয়া বস্তুটো উৎপন্ন হ'ব, গুটিটো তাৰপিছত তহঁতে বহলাই লৈ যাব পাৰিবি। পইচাও ইমান খৰচ নহয়, হাতলে পইচা অহাৰ পিছতটো আহিয়ে থাকিব ননষ্টপ। এই চাৰি, পাঁচ বছৰহে অসুবিধা চাৰি, পাঁচ বছৰ তোক বুধিটো দিলোৱেই, মাজে মাজে হালধি খেতি কৰি থাকিবি জলকীয়া খেতি খেতি অলপ কৰি দে। ভোট জলকীয়া খেতি কৰি দে, কিমান লাভ হ'ব। আৰু চাৰি, পাঁচ বছৰ বুলি নহয় কিন্তু একদম গুটি কটা যদি মানে গুটি কটা মানুহবোৰ ভাল হয় তেতিয়া মাজে মাজে ভোট জলকীয়া এক লাইন, দুই লাইনকে ৰুব পাৰি পাতবোৰ ভোট জলকীয়াবোকত পাতবোৰ নেপেলালে হ'লে, পৰিবই বাও পাতবোৰ, গুটি কাটোতে জলকীয়াত পাত পৰিবই। মানে আমি গম পাই আছো মানে, কৰিছিলো যে পাত কটোতে জলকীয়াবোকত পৰি জলকীয়াবোৰ মৰি গৈছে, সেই চাৰি, পাঁচ বছৰলেকে যেতিয়ালেকে গুটি নালাগে তেতিয়ালেকে মানে সেই কৰি থাকিব পাৰি খেতিটো, তেনেকুৱা ধৰণৰ খেতি।
হয় নে?
নাই খন্তিয়ে কাটে, এইবিলাকত খন্তি দিব তাৰ পাই কোম্পানী পাই। গছৰ তলৰ পৰাই কাটিব পাৰি। খন্তিয়ে। খন্তিয়ে কাটিব পাৰি, গছৰ গুৰি পাই কাটিব পাৰি তলৰপৰা ওখ হ'লে মুঠতে আমাৰ নাৰিকল পাত যেনেকে কাটে তেনেকেই কাটে, সেইবোৰ শিকাই দিব সিহঁতৰ পৰা কোম্পানীৰ মানুহে।
অ।
তাৰ পাই বস্তু দিয়ে, তাৰ পাই মেডিচিন দিয়ে পইচা কাটে বাও। কি কি মেডিচিন লাগে সিহঁতিয়ে কৈ দিব।
উম। সাৰটো কিমান দিনৰ মুৰে মুৰে মাৰে?
সাৰটো এবছৰত মাৰিব লাগে মাহে মাহে মাৰিব লাগে পাৰিলে ভিটামিন, সাৰ তেতিয়া গুটিটো ভাল হয়। ফুলটো ভাল হয় মানে নহ'লে ফুল কিছুমান মৰহি যায়। সাৰ-চাৰ নেপালে, ভিটামিন নেপালে আৰু এটা কথা নহয় মাজে মাজে তামোল পুলি ৰুব পাৰি নহয়, তামোল পুলি এক লাইন এক ৰুই দিব লাগে, সেইটোৰ পৰাও প্ৰফিট, তামোলৰ পৰাও প্ৰফিট।
উম তামোলো সেই একে এ এবছৰ মানেই লাগিব গুটি লাগিবলে।
শালপুলি ৰুলে দুবছৰত লাগি যায়, এবছৰত নহয় বাৰু। দুবছৰ লাগিব ভাল পুলি যদি অলপ ডাঙৰ চাইজৰ পুলি ৰুৱা তেতিয়া দুবছৰ তিনি বছৰ লাগি যাবগে ছাগে। আজিকালি তেনেকুৱা পুলি পায় নহয়
উম এখনি তাত আদা, আদা খেতি, হালধি খেতি চাইডে চাইডে
অ' তাক সেইটো তেনেকুৱা ধৰণৰ খেতি কৰিব পাৰি আমিতো তেনেকেই কৰিছো ন তাৰ মাজতো কৰিব পৰা হ'ব সেইবোৰ খেতি
লাইন লাইন কে আদা দি দিব লাগে, হালধি দি দিব লাগে।
আৰু তাত পাত চাত পৰিলেও ইমান অসুবিধা নহয় আৰু।
অ' সেইটো বস্তুৰ নমৰে ন।
চাই চিতি কৰিলে কিন্তু লাভ আছে মাজে মাজে